অ' শুনিছা?
অঁ শুনিছো দিয়া।
অ' কি কৰি আছা?
এ এনেই বহি আছো দিয়া, চাহ তাহ খাই কাম বন কৰি।
অঁ।
তুমি?
ভাত বনোৱা নাই? বাহিৰতে বহি আছিলো।
ভাত বনোৱা নাই, বনাব আৰু।
উম মানিছু নে
এহ আজি মাটি মাহ আকৌ বাঁহৰ গাজে। বাঁহৰ গাজ। বনাব তাৰপিছত আৰু ভাজি অকন শুকান ভাজি আৰু তেনেকে বনাব আৰু।
অঁ অঁ।
কিহে বনা অঁ অঁ অঁ।
উম।
মই নবনাও মই বনাও মানে কি মই নিজে বনালে নি যে খাব লাগোৱা হয়, পিছত মইও এতিয়া নাখাওঁ যে
আহ।
পতককে নাখায় সিহঁতে হেৰি যে ফকতিয়া কাম কৰি থাকা যে।
তুমি শৰণ লোৱা নাই?
শৰণ ল'লো শৰণ ললো তাৰপিছত বিয়া হোৱা নাই যে।
অ'হ।
সেইটো কাৰণে মানে হোৱা নাই আৰু এনেও নাখায়ে দিয়া পতককে সমাজৰ কাম কৰি থাকা
বিয়াখন নিয়মটো কৰি থবা ছোৱালী ডাঙৰ হৈ যাব নহ'লে।
উম হ'ব।
নহলে সেই তুলনী বিয়া আগদিনা নিয়মটো কৰি থলেই হ'ল আৰু। তেনেকে পাৰি নহয়।
উম উম, তোমালোকৰ কৰে নে তেনেকে?
কি?
তোমাৰ বিয়া হোৱা ব বৰ বিয়া মানে তোমাৰালোকৰ বামণীয়া হৈ জাম।
উম! বামুনীয়া।
অঁ!
তোমালোকও বামুণীয়া নেকি?
অঁ-অঁ!
উম! আমাৰ এনেকা যদি ছোৱালী মানুহ ধৰা তুলনীয়া মাক-বাপেক ধৰা বিয়া নহয়
উম!
ত ছোৱালীজনী তোলনি-তোলনি হৈ গ'লে এতিয়া বিয়াখনতো উঠাব লাগিব। তেনেকুৱাত কি কৰে আগদিনাখন মাক-বাপেকৰ বিয়াখন পাতি দিয়ে।
উম!
তেনে যদি আগতীয়াকে নাপাতে সেই বিয়া আগদিনাখন পাতি দিয়ে নহলে মানে বিয়া উঠাব নোৱাৰে।
অঁ-অঁ!
নিয়মটো হ'লেও কৰিবই লাগে মানে।
উম! উম!
তেনেকুৱা।
উম! নাজানো আৰু দিয়া। এই অলপ ডাঙৰ হ‌ওক আৰু। তেতিয়াহে, বুজিও পাওঁ। বিয়া অ বিয়া হোৱালৈ বহুত দিন আছে দিয়া অকনমান ডাঙৰ হওক। তেতিয়া অলপ টকা-পইচাও লাগিব নহয় পতককে হওঁ বুলি কলে ক'ত হ'ব পাৰি ন?
উম! তাকে সেই তেতিয়া তেনেকে নহলে আগতিয়াকে নিয়মটো কৰি থৈ দিবা আৰু।
অঁ-অঁ!
একেটা হেৰিয়াতে হব তেতিয়া। উম!
কৰিব লাগিব তেনেকে দিয়া।
উম।
মানুহজন ক'ত গ'ল?
মানুহজন এই গা ধুব সোমাইছে।
অঁ! গৰম বৰষুণ ধৰিছে নে নাই? আমাৰ ফালে বৰষুণ ধৰিছে।
এইফালে বৰষুণ নাই।
উম-উম। জলকীয়া আচাৰ শেষ হ'ল নে আছে?
নাই হোৱা। তুমি দেখোন মোক কোৱাই নাই দিয়া কথা?
দিয়া কথা অঁ! তাকেই বোলো স্কুল খোলা সময়লৈ পাওঁ নে নাপাওঁ নে শেষ হয় তেতিয়াহে যেতিয়া লগ পাম আউ এতিয়ানো কত পাওঁ? আৰু ঘৰত গ'লে যে যাওঁ আৰু এদিন থাকি তাৰ পিছত গুচি আহোঁ।
এইবাৰ আহিলে লৈ আগতীয়াকে মোক ক'বা মই ভৰাই থৈ দিম।
অঁ-অঁ! এই আছে যদি থাকিব দিয়া স্কুল বহিলেও তেতিয়া ঘৰৰ পাই যাব।
উম।
এনেকুৱা আচাৰটো মানে খাবলৈ মন গৈ আছে। অকণমান লৈ পেলাই, এনেকে ডাঙৰ-ডাঙৰ দি পেলাই লয় যে, আমোৱে যে, নপেলাই পেলানি মানে পেলাই দিয়া যায় অলপ খাই বোলে, বোলে এইটো এতিয়া মিক্সাৰ যে তুমি যে, এইটো নিচা হয় ত অকমান ললে একো নাই ন বোলে।
অঁ' মই সেই- টো ভাবি পেলাই তেনেকে বনাইছো কাৰণ টুকুৰা টুকুকে দিলে তোমাৰ কি হয় অকমান খাই পেলাই দিয়ে হয়। নোৱগে খাবলৈ খাব নোৱাৰেগে। আৰু তুমি ছিগি ছিগি উলিয়াবও নোৱাৰা।
উমহু উমহু।
সেই কাৰণে মই তেনেকে বনালো আৰু এতিয়া এইখিনিত মোৰ মোৰনো- লোকচান হ'ব এইখিনিত কিন্তু খাই ভাল হ'ব নষ্ট নহয়। সেইটোৱে। টেষ্ট কৰি দিলে তোমাৰ মানে কমি যায় ন বহুত খিনি কমি যায়।
উ উম এনেকে নহয় ডাঙৰ ডাঙৰ কুটি দিলে মানে হেৰি, তোমাৰ বহুত হয় মানে ন সেইখিনি যিমান হয় তাক- মিক্সিত পিচি দিলে অকমানহে হয় থাকে।
অকমান হৈ যায় অ অকমান মানে কি মিক্সিত তুমি বিশটামান- বিশটামান যদি পিছা সি অকমান ওলায়।
অঁ অঁ,
তেনেকোৱা হয়।
উম। মোক তোমালোকে দিয়া সেই ঘৰত জলকীয়া খিনি যে- তাৰপাছত মানে মই সেই নিমখ দিয়ানে মই মা আমাৰ মাক মানে কলো যে- অলপ টুকুৱৰা টুকু সৰু সৰুকে কাটি বলে তেল দি তাৱাৰ চলাই- হেৰি নিমখ অকমান দিব তেতিয়া মানে অকমান খাই ভাল লাগে ন নিমখ গলেকে বুলি।
উম।
দিব পাৰে ন তেনেকে জলকীয়াত নিমখ অকণমান।
দিব লাগে দিলে তোমাৰ কি হয় তেতিয়া বস্তুটো কোমল হয়। গলি যায়। অঁ' গলি যায় আৰু তুমি তেল নিমখ নিমখে কেনেকে খাবা নোৱাৰি নহয় খাবলৈ তেল দিয়াৰ পিছত।
অ হে কেতিয়াবা মানে কব কৰবাত আচাৰ বনালে মানে নিমখ- টো নিদিয়ে জলকীয়া আচাৰ মানে নিমখটো নিদিয়ে খালি তেল- পাঁচপন এনেকে দি থৈ দিয়ে মানে মোৰ নিমখ অকমান দি হম।
নিমখটো নিদিলে ভাল নালাগে।
মই নিমখ দিব দিলো মানে মাক, মই বোলো এতিয়াই খাই ভাল লাগিছে ন অলপ।
অঁ' গলি যায় নিমখতটো দিলে। কোমল কোমল কৰি পেলাই, পৰি যায় মানে পুৰা। সেইটোৱে।
অ', অ', অ', অ'।
তেনেকে খাই ভাল লাগে।
স্কুলৰ বহী বিলাক চালা নে?
স্কুলৰ বহি মানে আজি, এইয়া ক্লাছ ওৱানৰ খিনি চাইছো।
উম।
অনা কেইখন, তাকে চোৱা নাই আৰু।
উম উম।
তুমি চাইছা?
মই চাইছো সেই টু থ্ৰী টু খিনি চোৱা নাই থ্ৰী ফ'ৰ দুটাহে চাইছো
অহ মই চোৱা নাই
আজি ভাবিছিলোঁ চাম বুলি, তাৰপিছত গৰমতটো হ'ল যে।
উম'।
তাপিছত চাব নোৱাৰিলো আৰু থৈ দিলো। গৰম ইমান, গৰম হৈছে দিনত।
উম।
তাকৌ পকা ঘৰত থাকা ন, বেছি গৰম মানে।
উম।
আগৰ দিনত যে একে চালি ঘৰ থাকে, বাঁহৰ বেৰ যে ন। লেপি দিয়া তাত কিন্তু ঠাণ্ডা, ঠাণ্ডা লাগে দেই।
বাঁহৰ ঘৰত ঠাণ্ডা হয়।
উম উম তোমা
এতিয়া যে আকৌ তোমাৰ সেয়া আও সময় সাপেক্ষে নোৱাৰে যে, পৰিস্থিতি লৈ হয় নেকি আৰু
এনে আকৌ দিনক দিনে, সেইটো ভালে হৈছে ন। অহ
আৰু মানুহৰ লগত আজিকালি এইটো জেনেৰেশ্যনৰ লগত মিলাবলে যোৱাৰ লগে লগে নহয়গে।
উম, উম নহয় দিয়া, আজিকালি চব ও ওপৰত, ওপৰত উঠি থাকা ন, জিতা জিত মানে।
আৰু এনেকুৱা হৈ যায়, তোমাৰ লাগে তুমি- খালি ভাতে খোৱা ভিতৰত। কিন্তু মানুহৰ ঘৰটোৱেহে তোমাক জাৰ্জ কৰে, হয় নে নহয়। লাগে তুমি নিমখ তেলৰ ভাতেই খোৱা।
উম, উম।
এই যদি মানে তুমি যোৱা নহয়, মানুহক সুধিব হা মানুহবোৰ কেনেকুৱা। ধনী নে দুখীয়া, ঘৰটো যদি ধুনীয়া দেখে বহুত ধনী মানুহৰ ঘৰ হয়নে, নাই কিন্তু যদি ঘৰটো বেয়া হয়, সি লাগে মাছে-মাংসয়ে দকচি খাওঁক, সি দুখীয়া।
উম।
তেনেকে বুলি ভাৱে, বাহিৰতোহে চাই মানুহে।
উম, কিন্তু আকৌ ভিতৰটোহে কিছুমান চাব লাগে ন।
সেই ভিতৰটোৱে চাব লাগে, কিন্তু আমাৰ মানুহ বিলাকেটো বাহিৰটোৱে চাই।
উম আছে বহুত মানুহ আ
ধনী মানুহৰ ঘৰ, ধনী মানুহৰ ঘৰত লাগে তোমাৰ লাগে সোধা সোধা ভাতেই খাওঁক ঘৰটো যদি ধুনীয়া হয়, ধনী। আৰু লাগে দুখীয়া এটা ঘৰটো বেয়া মানুহৰ মানে, ঘৰটোৰ অৱস্থা পাতি বেয়া মানুহৰ ঘৰত যদি তোমাৰ মাছে-মাংসই খাই তথাপিতো সি দুখীয়াই
উম হয় দিয়া, এইটো উম।
আহি যায় এতিয়া কি কৰিবানো চলিবই লাগিব তেনেকে
উম উম উম এতিয়া ভাত কিহে বনাবা
ভাত মানে ৰুটি খাম মানে ভাবিছোঁ আৰু ভাইটিৰ জ্বৰ উঠিছে
ৰুটি এখন অহ
আচলতে তাকে ৰুটিহে বনাও নেকি ম ম মল ভছ আজি উঠিছে
অ পানী পানী সলনি হৈছে চাগে এতিয়া গৰম যে
সলনি হৈছে, তোমাৰ আৰু মানে কি ভন্টিৰ জ্বৰ হৈছিল যে। ভন্টি জ্বৰ হোৱা একেলগে থাকা নহয়, এটা এটাকে টো পেলাবই। মায়ে মায়ে তাকে কৈছিলে কৈচোন তোক মই কৈ আছিলো যে দুদিনমান দেৰিকে যাম এতিয়া তাইও জ্বৰ উঠি আছে তোৰো উঠিব সেই উৎপাত কৰি আছে আহিবলৈ আৰু একে আহিলে অহা বেমাৰ
অ বৈ আনি খোৱা বা আক
উ গৰী মায়ে লৈয়ে আহিছে জানে যে টেবলেট মায়ে লৈ আহিছে আৰু তাৰ জ্বৰটো বহুত বেয়া জ্বৰ মানে একদম মূৰত উঠেগে
এই তেনেকা হলে বৰ ভয় লাগে নহয় মূৰত উঠা জ্বৰতো বহুত বেয়া
এতিয়া মায়ে সেইকাৰণে এইয়া নাৰিকল তেল মাৰি তাক নেমু মাৰি দিছে মূৰত যাতে জ্বৰটো মূৰত নুঠেগে
অ অ নাৰিকলতেল ঠাণ্ডা পৰিব নহয় ধুনীয়া কপালত আৰু জ্বৰ উঠি যায় আকৌ কপালতে ভিজা কাপোৰ দিবলৈ যে ঠাণ্ডা পানী
অ
ৰুমালখন তেনেকে দি দি দিবাচোন একে ৰুমালখন নিজে গৰম হৈ আহিব
উম গৰম হৈ যায় কিন্তু মানে সেইটো কি হয় জানা যদি মান জ্বৰ উঠা মানুহজনক ঠাণ্ডা লাগি থাকে সেইটো দিব নালাগে সহজে
অ অ
তাৰ মানে তাত ঠাণ্ডা লাগি আছে ব্লেংকেত ত লৈ আছা
অ আমাৰ আকৌ দেহা দেহাজনে যে জ্বৰ উঠিলে মানে তাৰ কাপোৰ কানি একো নলয় ঘামি যায়
এই ইয়াৰো হয় আমাৰ তাৰো হয় কিন্তু মানে লক্ষণটো প্ৰত্যেকবাৰে বেলেগ বেলেগ হয়
অঁ অঁ
এবাৰ ধৰা এনেকুৱা হৈছে নহয় এনেই ধৰা সি ফেনো লৈ থাকিব লাগে গাত কাপোৰ নাথাকিব জ্বৰ থাকিলে জ্বৰ উঠিলে তেনেকুৱা হয়
উম উম উম উম
ধৰিব নোৱাৰি মানে
এতিয়া যদি তোমাৰ লোকৰ ভন্টিযে আগত এতিয়া ভাইটি হৈছে আকৌ মা হব লাগিলে আকৌ তোমাৰ হব
অ তাকে এতিয়া আমাৰো হব এনেও গাটো এইকেইদিন বেয়া লাগি আছিলে তত বু লো আকৌ তা আমাৰও হব পাৰিলে
উ মোৰ এতিয়া মোৰ ছোৱালীজনী দেখা নাই মোৰ ছোৱালীজনী হোৱাৰ পৰা এতিয়া মোৰ হলে এতিয়া সে অলপ এই এয়া আমাৰ কুৰদলি যে হস্পিতেল খন যে
অ
তাত গ'লো মাৰ লগত গৈ লৈ মানে হেৰি জণ্ডিচ হোৱা নাছিল জণ্ডিচৰ দৰপো খাইছো মালা এডাল পিন্ধিছো ঘৰত হয় নচান তথাপিও মানে মূৰতো ঘূৰাই থাকে তাৰপিছত মাৰ লগত গলো মানে আগৰপৰা মূৰ চুৰ ঘূৰাই থাকে ন আগৰ অলপ ওচৰতে বহুত খাব লাগে গম পাইছা অকমান পইচা টাউন বা যটো যালে ভাগৰ লাগে মানে তাৰ পাছত আৰু মই বোলে ক অ ডুবল কে কেলচিয়াম কমিছে কেলছিয়ামো দিছে আৰু তাৰ পাছত আকৌ ভিতৰত মানে জ্বৰটো আছেই। জিভাখন তিতা তিতা লাগি থাকে মুখত, ভাতে ভাত লৈও মা কাঢ়িয়ে আগত আগতে কাঁহিত লওঁৱে ভাত। পাছত কেইটা মানে মন যোৱা খাবলৈ মনে নোযোৱা হয় যায় এনেকুৱা মানে। তাৰপাছত সে এতিয়া এই দুদিন মান হৈছে মোৰ গা দুখ লাগি থকা। মই আগতে, অ খং উঠি থাকে কিবা এটা ক'লে খং উঠে।
জ্বৰ উঠিলে মানুহ খিং খিঙীয়া হয়য়ে।
উম উম উম উম।
ঠিকে আছে দিয়া নহ'লে।
উম, দিয়া, অ হ'ব দিয়া।